পৰিলে লাগি যায় ছাগে
আহিলি কেনেকে কি এই যে মানে এই যাচ কথা পাতি আছিলো ইমান পথকে থৰে কাটি দিব নেটৱৰ্কৰ কাৰণেও হ'ব পাৰে অ এতিয়া নেটৱৰ্কৰ কাৰণতো হ'ব
অ
ত
অ তই কৈ আছিলি তোৰ বায়ে নোৱাৰে হব নোৱাৰিলে নোৱাৰিলে নাই কিনো হ'ল।
সেইটোতো তাই নোৱাৰে যদি মই কেনেকে কদিন
কি ক'ত সুধিবি তই ফাইনেন্স আৰু বিজনেছৰ কথা
যিবোৰ কিনু তই বুজিব নোৱাৰ না চাহ তই যে তই। অলপ বাত টোৰ মাথা আছে না
হয় কপিখন মেলিবি তেতিয়া পঢ়িবি তই যে আ পঢ়িবি সেইটো পৰীক্ষাত বুজি নাপাবি।
সেইটো চাহ চাহ তইতো এতিয়া এইটো তই হা
সেইটোৱে
তই কি কলি। জানো বচ চা চবটো। অ
কি আৱজা আহিছে তাত
অ পানী লৈ আছ তোমাৰ চব মানে হেটো নহয় চা এতিয়া তই কৈছো ত ইজি না চা মানে কেইটামানত ইজিয়ে থাকিব ন বাট কেইটামানতো হাৰ্ডো থাকে না চব চব মানে পুৰা বুকখন ত নিজেুজ
আৰু যদি কিবা এটা। স্পেচিফিক তই ৱৰ্ড তই স্পেচিফিক ৱৰ্ড এটাহে বুজি নাপাবি তই পুৰা চেণ্টেঞ্চো নুবুজাকে ত নাথাক নহয় তই এটা ৱৰ্ডৰ মিনিং বুজ প নাই তেনেহ'লে গুগল গুগুল বোলা বস্তুটো এনেই আছে নেকি এইটো।
অ ন পাহৰি গৈছিলো মই গৈ গলো আছে বুলি।
আৰু আনচাৰটো তহঁতে নিজে নিজে বনাই লিখিবি ন। নিজে বনাই আনছাৰটো দেখিবিতি নিজে বনাই আছ যদি। কিয় নুবুজাকে, নুবুজাকে তই এনেই লিখি দিবি নেকি আং বাং।
না না বুজিকেই লিখি দিম।
গুগুলত তই চাৰ্জ কৰিছ ফাংচনচ কি বুলি গুগলত মিছ বিইৰন এ আহ তই নিজে বনাই ত কবি ন তাতে এ যে ইমান দীঘল নালাগে বুলি। এ একদম মানে সৰুকি লাগে, বেছি সৰু নহয় পিছত দীঘল নহয়। ধৰি ল এটা মানে এক লাইনৰ বা ওৱান এ হাফ লাইনৰ সেনেকে ধৰি লও, তই কবি ন তাক চিম্পল ৱৰ্ডছত লিখি দিব কাৰণে ছেট জিপিতিত এতিয়া তই নিজে লিখি সেইটো তই বুজি নাপালি লিখা মতলবটো কি হ'ল?
সেইটোয়েতো বুজি লিখিম।
দি আছে টিচাৰে, টিচাৰে নিজে আনচাৰ বনাই দি আছে তেনেহ'লে তই অলপ নুবুজিবি। কথা আছে ধৰি লও, ইতে বোলে কিবা এটা বেলেগ ৱৰ্ড চিৰ্জ কৰি। সেইটোও একো নহয় সটো গল কৰিলে বুজি পায়। সেইটো ক আহি কোনটো বুজাই য নিদিয়ে নহয়।
যদি টিচাৰে এনছাৰ দিয়ে। দাই দিয়ে মই যদি। জিপিটি কৰি আগতে সেইটো এনছাৰ ওলাইছো তেন্তে মই টিচাৰটো লিখিম নে মই নি। এইটোৱেই নেকি এনছাৰটো? হাআ
পইচাটো দি থৈ নেকি? আৰু যদি ইজি পাবি আৰু টিচাৰ যে নো কি কথা।
উম।
থক না।
উ আজি টিচাৰে দিয়াটো লিখিব লাগিব। ইলেভনটো থৰি ব'ৰ্ডে চেক কৰে হা।
বৱালেত টো তাতে মাৰি দিব।
অহ। এনে নিজে লিখি দিম।
অহ মইটো নিজে বুজি পোৱাই নাই লাইন এটা, বুজি পোৱা নাই তই তোৰ বায়েৰেক সুধি লবি তাই বুজাই দিব। এতিয়া নকবি আৰু যে তাই তাই হৈছে আৰু দে।
আবে তই। তই মোৰ ঘৰত আহি চাবিচোন একবাৰ এক। একবাৰ আহি চাবি মোৰ ঘৰত চাবি মই কিবা তাইক সোধো নাই, এটা ৱৰ্ড সোধো নাই, তাই এটা নাজানো তাই কৈ এই ন পিছতকে সোধবি পিছতকে সোধবি মানে মই নাজানো মই নাজানো সেইটো কৈ দিয়ে।
গুগলত চাই ল'বি দে
আৰু নিজে বনাই লিখিবি কিয় বুজি নাপাবি তই। টেনত কেনেকা পঢ়িছিলি কচোন তই টেনত মানে, তই যি স্কুলত যি লিখাইছে। লাকে পঢ়িছো।
না নিজে লিখিছো। বুজি পোৱা নাই। ‌না না বাল বুজি গৈছো
অহ দে গালি দে আৰু গালি দে এনেওতো কেইটাৰৰিডেক্ট হব এইখিনিৰ পৰা। কথাই কব ন আৰু অহ
নাহ, মই ইমান দেৰি গালি নিদিয়াকে কথা পাতি আছিলো। তোৰ কাৰণে হৈছে উহ উহ এই সেই সময়তো মানে, ইংলিছ আৰু কোনটো চাবজেক্ট বা ইংলিছ হিন্দীটো এইকেইটা মই নিজেই বনাই লিখিছো কি আৰু চচিয়েলটো থাকচোন, আৰু কি
হেহ হেহ
বেছি পাৰ পাইচাটো বিছ দিব নালাগে
পাৰ্চনেল ডিটি যিবৰা হা‌হ হাহ হাহ হা হা হা নিদমি মোৰ পাৰছেনেল ডিটে
হূ হূ ৰহ কিবা এটা ক'ব উলাইছিলো ৰহ তই কমাৰছত ৰাত্তা মাৰি পিনে কৰি দিও ন ফিৰ ভি
নাই, অহ কি অকল ফাইনেন্সটো নাপাম।
কি‌ নাপাম
মানে ইউটুবত অকল ফাইনেন্সটো নেপাওঁ ন একাউণ্টটৈন্ত
পঢ়াতো চব পাতো চব পাবি চাগে ফাইনেন্স বিজনেচ চব পাবি এটা বিজনেছৰো ৰাজা তলৰা বুলিল এটা আছে হা সি পঢ়াই দিয়ে হা বিজনেছ মই তাৰে পৰা প্ৰথমতে পঢ়িছিলো প্ৰথম কেইটামান দুটানে তিন টা ইউনিট মানে পঢ়িছে ত হা ভিত কেনা হয় মই ভিটো মই তাৰ পৰা পঢ়ি কি কি কৰিম মই তাৰে পৰা পঢ়িমিনে কি বুজাই আছে। এতিয়া মইতো লাইনতটো পঢ়িলেতো বুজি পাই আছো ন সি আকৌ মুখেদি আকৌ এবাৰ কৈ আছে ত কিব লাইনত আছে। সটো সি পঢ়ি দিছে ইংলিছত দেন কৈছে এইটোৰ মিনিং এইটো বুলি কলে এয়া লাইনতো পঢ়িলেতো বুজি পাই আছো। ই ইঈশান্ত মিনময় বে সেইটো কৰিছিলে ইঈশ্ত অবিনাশ সবে মই মিনময়টো বাদ দে কাৰণ মিনময় থৈছিল কৈছো চাই কৰি অ',
অ',
কি কথা ক তই?
অ', সতীশ, ৰোৱা নাই চাকে কোনো। টিউশন লোৱা নাই বুলি সুধি আছো।
আৰু মই দেখোন ইউটিউবত চাই পিনে কৰি আছে বুলি কৈছোৱে দেখোন।
অ', আচ্ছা,
হয়। অবিনাশা আৰু ঈশান্তটো চাইছিলে। মইহঁত কৈছ ইটউব চাইো কি কৰিবি এই? তটো সি বুজাই আছে। আ, বুজি পাবি ন এনে টাইম ৱেষ্ট কৰি চল্লিশ মিনিট থ ৰ ভিডিঅ' এটাই এটা ইউনিটৰ তোৰ তিনিটা মান ভডিঅ' বনাই দিয়েহি। তিনিটা, চাৰিটা ভিডিঅ' ভাব ন কিমান ঘণ্টা? কি কিমান কি এক দুই ঘণ্টা মই কি তাৰ ভিডিঅটো চাই থাকিম, তাতে ওলাব অকশচন ওলাব ত তাৰে পৰা আঠটা নে নটা মান ওলাব ধৰি ল এটা ভিতৰত ধৰি লোৱা ছয়টা মান কনেৰে মই একবাৰে মই পতকে লিখি ললো লিখি পিনে মই পঢ়ি ললো ন হৈ যাব ন। প্ৰথম-প্ৰথম মই এনে কৰিছো কিয় কি ভাবিছো তে ইতকে মই কি কৰিছো প্ৰথমতে মই তাৰ পৰা কৈছিল কন আছ লিখিছিলো হা। ই মানে নিজৰ স্ক্ৰিনখনত দেখায় হা। আনচাৰটো মই তাৰে পৰা মই ভিডিঅটো পজ কৰিকেনে মই লিখো মই ভিছো তাৰ আনচাৰ পু ম কি হল মোৰতো পঢ়িব‌ই নালাগে ইমান। ইয়াতকে মই', এই ছেম কোৱেচনবোৰ ছেট জিপিটিত ছাৰ্চ মাৰিছোঁ, ডেন ছেট জিপিটিৰ পৰা, এই কেইটা ম‌ই তাৰ ভিডিঅ চাই চাই ত থাকিব নোৱাৰো নহয় বাৰে-বাৰে যে এইটো কুৱেশন সি দিছে এইটো আনচাৰ ওলাই ছেট যি পি টিৰ পৰা এনেকা নকৰিলোঁ। কি কৰিলোঁ?
দাইৰেক চেট জি পি টিক সুধিলো
অ', নহয়-নহয় এই, এ চেট জি পি টিক কি বুলি সুধিম মই? এইটো চেপ্ প্টাৰৰ এ মানে কুৱেচন এনচাৰছ দে বুলি ক'লেও সি সিতোটো, সিতোটো আল্টো-ফাল্টু দি দিব ন ছেট যি পি টিয়ে তো। তো চিলেবাছখন থাকে ন। চিলেবাছত চবেই ইউনিট। ৱানৰ পৰা এইটো-এইটো এইটো পঢ়িব লাগে বুলি আহি দেখাই দিয়ে। চহী টো মই ধৰি ল' স্ক্ৰিনশট মাৰিছো দেন ইউনিট ৱান ইউনিটু টো চব একেল লিখা থাকে ন। ইউনিট ৱানৰ খিনি ক্ৰপ কৰিলো ক্ৰপ কৰি পিনে মই ছেট জিপিটিক পঠাই দিওঁ, ইয়াতে যি আছে চব ওলাই দিয়ে। দেন ই এই চব কুয়েশ্যন এনশ্বাৰ বোৰ ওলাই দিয়ে, দেন মই লিখি লও। বেছিকৈ কুয়েশ্যন এনশ্বাৰ নাথাকেও। ধৰি লোৱা এটা ইউনিতৰ পৰা টুৱেন্টি থাৰ্টি কোয়েশ্যন এনশ্বাৰ থাকিলে বোলে, কেতিয়াবা ফাইনেনচত বেছি হৈ যায় ফাইনেঞ্চত বহুত বেছি হৈ যায়। অ। কিছুমান চাবজেক্ট ইমানো বিজি নাছিলে। মোৰ লগৰ বোৰে কৈছিলে, এ ইমান কম কম পঢ়ি আছ। সিহতে মানে এইটো বোম্বা বোম্বা মানে পঢ়িছে না। মই আক' মোৰ, মোৰ ক কি কয় পেইজটো এনেকে এনেক পাঁচবাৰ মান উলালে মোৰ ক মোৰ মোৰ ইউনিট শেষ হৈ যায়। অ, ' সেনেকা আছিলে, পাচটা ছয়টা পেজ উল্টালেই, আৰু মোৰ হেণ্ডৰাইটিঙো সৰু না।
হম।
আৰু মানে এটা ইউনিটৰ পৰা মই ইমান বেছি কুৱেশচন পঢা নাই আৰু জ্যোতিষ্মানে কৈছিলে এটা ইউনিটৰ পৰা পঞ্চাশটা মান পঞ্চাশটা মান পঢ়িব লাগিব পঞ্চাশটা এশটা লাগে মই ইমান সেইটোৰ আধাতকে আধা পঢ়া নাই মই ভাল ন পঞ্চাশটা কুয়েচন পাগল গৈছোঁ মই। পঞ্চাছটা কোৱেচন ইমান সিহঁতে ইমান সিহঁতে ইমান আনচাৰ ওলাইছে ন' ইমানতো সেইটো ইউনিটৰ নহয়, বুকতে পেইজ নাই সেনেকা আনচাৰ ওলাই পঢ়ি আছে। ধৰি ল হা বুকত বোলে ইউনিট টোত ইউনিট টো বোলে ধৰি লওক আহ কেইটা ধৰি ল, এইটো ইউনিট বাদ দে কিন্তু পইন্টছ্ থাকে ন' ধৰি ল ইয়াৰ ধৰি ল কি কওঁ, উম। ফাইনেঞ্চৰ কিছুমান ইম্পৰ্টেন্স অফ ষ্ট্ৰোক ব্ৰোকাৰচ হা, সেইটো প‌ইণ্ট এটা ধৰি ল, আৰু এনেকে ধৰি ল ডিছএডভাণ্টেজ অফ স্টক ব্ৰকাৰ্চ বুলি কিবা এটা আছে হা, সেইটো ধৰি ল হা। হেনেকা আছে কিবা এটা ধৰি ল। হেনেকা বহুত, হেনেকা ধৰি ল প‌ইন্টছ আছে তোৰ, প্ৰায় ইউনিট টোতে বিশ মান পইন্ট আছে হা। সেই বিশ টা পইণ্ট
ন কছে ন
অ ত ধৰি ইম্পটেঞ্চত আছে তোৰ, ইম্পৰ্টেন্স আছে, ইম্পৰ্টেন্স অফ স্টক ব্ৰকাৰছ তাৰে মানে ভিতৰত পাঁচটা পইণ্ট আছে, ত পাঁচটা পঢ়ি ললি, এনেকে পঢ় ন, চালা পইণ্টেই আছে ইম্পৰ্টেন্স অফ ট্ৰক ব্ৰকাৰ্ছ, ডিছ‌এডভান্তেজ অফ ষ্টক ব্ৰকাৰছ্, এইটো কি ইম্পৰ্টেঞ্চ আৰু কি কয়, আ ইউজফুলনেছ অফ মিউচুৱেল ফাণ্ডছ কিবা বুলি ধৰি ল আছে হা সেইবিলাক আছে ধৰি লোৱা বিশটা বিশটা আছে পইট, সিহঁতে সিহঁতে চালা কুৱেচন উলাই আছে পঞ্চাশটা দেখোন বে কপিৰ কপি পাগলা আছে নেকি বে।
চ ন হয়
তোৰ, তোৰ নহয় বুকত আছে হা ইমপৰ্তেন্স অফ ধৰিল ধৰিল হা এনে কৈ আছোঁ চক ব্ৰকাৰ্ছ বুলি কলো যে বুকত তোৰ দিছএডভাণ্টেজ অফ ছক ব্ৰকাৰছও আছে হা ধৰি ল হা, চিলেবাছত নহৈ চিলেবছত তুৰ ডিছএডভান্টেজ এনে নায় চ মই এইবিলাক ক্ৰিপ মাৰি দিম নপঢ়ো বুলি
আহাও নাই সেইবোৰ।
নাজানো মোৰ মতেতো অহা নাই।
ত কুৱেশ্চন পেপাৰ চোৱা নাই ন
হে ন পাহৰিলোঁ নো একজাম দি হৈ। মাৰ্ক্স চা। কিন্তু মই কৈ আছো মই একজাম দিছো ন মইটো চব এতেন কৰি আহিছো। যদি মই যদি মোৰ আউট অফ চেলিভাৰছ কিবা মোৰ কাৰণে হ'লেও মইটো নোৱাৰিলে ন এতেন কৰিব।
অ'
মানে মই ঠিকেই পঢ়িছিলো?
শিকে
ইমান বেছি পঢ়িও লাভ নাই মেইন ইলেভেন মিনিটচ হৈ গল ৰে ৰাখোঁ।